সোমবাৰ অ', একেলগে দিছোঁ। চিঞৰ, এই তই কি ভাবানো।
উম্,
মানে হে মোৰ হে আৰু মোৰ কথা।
এ মোৰ, মোৰ মতে এটা বস্তু- টো আহিছেও মোৰ মাথাত কিন্তু মানে মই ক'ব পাৰা নাই।
মানে তাতো ডাইৰেক্ট মানে এই চেচ কব পাৰিবি মানে এনেকে কব পাৰিবি আৰু সেই সেই সেনেকে সেনেকে ফোন কৰলি।
অ', কোবো পাৰিম।
আচ্ছা। অহ দে, হেনেকা ক'বি অ', কিন্তু কিন্তু এটা বস্তু মানে কি হয় জানা আমি দুটা লগ কেনেকে হৈছোঁ? একদম-একদম মানে মানে কি বুলি কয় এইটো এই ইউ- ইউ এন জে এনে অ, আজি যায়দি।
অ',
মানে আন এক্সপেক্টেড।
অ' অহ
এ একো নহয় দে এত এটা শব্দহে বাদদি। হলি সেনেকুৱা মানে আৰু মানে কেনেকুৱা হ'ল জানা মানে এখন মানে হেৰি আছে মানে পুতলা এখন আছে।
অ
হেৰিৰ এইদি যি যাই যি ল'ৰা ছোৱালীগিলাক যদি বহুত মানে ছোৱালীগিলান আছে লঁৰাবিলাকে বহুত চাই যি।
অ', অ', অ',।
সেইখান সি অ' অ' হলি মানে অ' অ'। হ'লে মানে সেই সেই মানে সেইখান এখানৰ মানে সেইখান মানে বহুত ফেমাচ বহুতে মানে সিখান ভাল পায় সিখান মনে মানে মই এখান মানে সেই লগাইছিলো ভিডিঅ' এটা মানে মই দিছিলোঁ তাতে সেই আমি যোনটো মানে যি মানে চলি থাকবো এনি টাইম
উম
সেই তাতে আই দি যি যায় যি।
আ।
মা তাতে মানে মই দিছিলোঁ। দেওতে মানে সি তাৰে সি তোৰ মানে মোক সি চিঠি পঠাইছে তাৰে সেইত মানে মানে হেৰিতে কৈছে দেছোঁন হিন্দীতে কৈছে। মানে অচি তুমিও চোৱা নেকি মই কৈছোঁ অ সি বহুত ভাল লাগে নে সেনে কাৰণে মানে কথা পাতোতে পাতোতে পাতোতে মানে তাৰে ওপৰতে কথা পাতোতে মানে নিজৰ মানে জীৱনৰ ওপৰতো আমি মানে কথা পাতবা মানে আৰম্ভ কৰি দিলো আৰু উম আৰম্ভ কৰি দিলো এতোমাক ত হালকা হাত
ৰাস মে আইছি?
অ'আইছি দে। তাৰপিছত সেনা কথা পাতিলোঁ তাৰ পিছত মানে আমাৰ সংখ্যা লোৱা লৈয়ে হৈ গেল।
উম
এহে সংখ্যাবোৰ লোৱা লৈয়ে হৈ গেল। তাৰ পিছত হেৰি হ'ল মানে তাত দুখৰ কথা মোক কলা মোৰ দুখৰ কথা মই তাক ক'লো তাৰ ভাল পোৱা ছোৱালীজনীৰ কথা তাই সি কি কলা মোৰ ভাল পোৱা মানে এইবোৰ কথা মই ক'লো। মানে সেনেকা কথা পাতি পাতি পাতি পাতি পাতি মানে ই মানে আমি দুটাই তাতে, তাতে নকৰোৱে মানে এতে কৰো আমি যত মানে এই তই যি ছোৱালীটোক য'ত মেছেজ দিছিলি
উম
আমি মানে এতিয়া তাতে, তাতে কথা পাতো।
উম
হ আৰু আমাৰ মানে তাৰ মানে সেও হয় মানে শুভৰাত্ৰি দিয়া সুপ্ৰভাত দিয়াও হও হয়। মোৰ কি ভাল লাগে এনেই
হম
আৰু সেই পাছে ল'ৰাটো আছে বিৰাট ভাল জানা বহুত ভাল সি
আহ
মোক যি কয়, এ মো তোমাক লগ কৰ্ব ইচ্ছা গেইছি এ
মানে মোক কয় তোমাৰ তোমাৰ মানে মোৰ মানে সঁচা জীৱনত মোৰ তোমাৰ লগত মানে কথা পাতিব ইচ্ছা গৈছে কেতিয়া যে লগ পাম তোমাক মোক লগ কৰিব ইচ্ছা গৈছে মোক যে এনেকে কয়
কেতিয়া‌ জি লগ পাম
ক'ত
হা অঁ ঘৰ এ নয় দি যাই
উম গ গত থকা ন নেকি? হা
হা
বোলো গত থা ন নেকি?
অঁ গ থাক অ অ
অহ
মানে গতকে অলপমান অকনমান দূৰ হয় আৰু
আহ লাষ্টত
মই গংগি, লাষ্ট তত নয় গংগি নইগঙ্গী
নয়গংগিন
নইগঙ্গী লাষ্ট ত না নইগঙ্গী
অও অ অ অ অ আচ্ছা
অ বুজি পাইছঁ
উম
মাজতে ৰতাকাৰে ৰা আছে।
অ গম পাইছোঁ দে।
অ। অহ কেতিয়া যে পাম?
উম
কিন্তু মই এটা বস্তু ভাবো দেই। তাৰ যাতে মোৰ প্ৰতি মানে সেইটো মানে নাহক কিতনো।
উম অহ সিটো।
সেইটো মানে নাহক কাৰণ যদি আহি যায়! আমি যদি মানে আ আহিও যাওঁ সেই বস্তুটোত। মানে আমাৰ মানে কি বুলি কয় বন্ধুত্ব টো মানে বেয়া হৈ যাব।
অহ। সন্দে আহিব, কাই জিয়া আহিব।
এ সেত সেটোৱে মই মানে আশা কৰো যে তাৰ তাৰ মানে মোৰ প্ৰতি সেই বস্তুটো নাহক।
উম।
সেইটো মানুহটোৱে মোক যি যি মানে মানে ভিডিঅ' কেইটা দি থাকিব সেইত।
হমহো উ
কৰ মানে কৰ মানে ভাল পোৱাৰ ল'ৰা ছোৱালীৰ ভিডিঅ' গিলা দিব।
সঁচা সঁচা কছা, এই নাজানো আৰু আৰু মানে মোক মানে সুধিয়ে থাকা বাৰে বাৰে সুধি থাকে, এতিয়া কি কৰিছা, এতিয়া কি কৰি আছা?
গম পাইছোঁ দে আহিছে।
নাজানো আৰু। আৰু যি মৰম লাগে সেইগিলা দিব ষ্টিকাৰ গিলা দিব।
হি হি হি।
অ
গম নাপাও দে আৰ আৰু আছা মজি মোৰ যে সেই হৈছিল যে মাহেকীয়া হৈছিল। যি মানে মোৰ গুৰুত্ব লৈচি অ, তাকেটোন।
আৰু ল
অ', অ', অ, ' বুজিছো দে অ', বুজাছো দে, হলি মোক সুধছি পানী খোৱা, গৰম বেগ আছে যদি গৰম বেগ লোৱা বিষতটো ভাল পাব আৰু আনকি মোক সুধিয়ে আছে তাৰে আ পিছদিনা সুধছি ভাল পালানে বিষটো? গৰম পানী খোৱা দেই আৰু আহি খাবা কছি মোক কল খাবা, খেজুৰ আছে যদি খেজুৰ খাবা বিষটো ভাল পাবা বিষটো তেতিয়া নহয় ইমান এটা মানে অনুভৱ নহয়। অ, ' পা মোক কবা গিলি সিজনী মোৰ এই এইটো এটা থাকও কিজানী মোৰ এনেকা গু উতলা নাছিল।
সচাই দে মোৰ আগত তই মোক কি
তোৰ সেই তোৰ আগত তোৰ, উম। মানে সেই দে মই আই, আই যি গোলোপীয়া অ', হেৰি তিনটা কালাৰ থাকা যে এটা সেই আছে তিনটা ৰং থাকা। সেই-সেইটো কাৰণ মই এটা হে দেখিছো সাধু কথা। সাধু কথাৰ ইংৰাজী কি ক'। ভাবছানে?
অ', অ', অ'।
অ', তাত ভণ্টি আছে। আচ্ছা।
আচ্ছা। মোক দিবিচোন।
হয় দে।
মাৰিলে দি দিবি।
অ' গেলে যেনে মই কালি ৰাতিয়ে কালি ৰাতিয়ে চাইছিলো মই।
হয় নেকি, তথাপিও চাবিচোন থাকবও পাৰে।
অ', দে হ'ব দে।
যদি আছে মোক এই মই বছা, এই মই বছা ৰাতিপুৱা ৰাতিপুৱা এ আৰু চ, এ আৰু চ।
গম পাইছো দেই।
এ মই বছা ৰাতিপুৱা কি সপোন দেখিছো জানানে?
কি?
এ মোৰ আগৰ আগতোৰ সপোন দেখিছিলো।
ইছ ৰাম তোৰ যি আৰু। কি হ'ব?
শুন কি দেখিছো মোৰ তাত সেই হৈ আছে কি বুলি কয় মোৰ তাত আকৌ ঘূৰি আহিছে।
ইছ ৰাম আহিলেও নহলবি দেই।
এ এ এ এ কোনি লয়?
আয়ো
এই দহ মিনিটটো বহুত দীঘল দীঘল লাগিছে
তাকেই তো আনদিনা হ'লেই ক'ত দহ মিনিট
আমি এ এই এই যোগাযোগত তোৰ দেৰ ঘন্টাৰ ওপৰত পাতো।
কিন্তু এটা দচ সেইটোয়ে বহুত দীঘল, দীঘল লাগিছে।
হয় এ হেনেই একো কথাই নাই ন। ক'বা লাগা এতিয়া যদি কৰোবাত ফুৰিব চুৰিব যাও তেতিয়া আহি যাব কথাবোৰ।
এ আমি এতে ৰখিম আমি এ তাতেই কৰিম এটা এইটো কৰিম তাতে সেইটো কৰিম
দে এটা কাম কৰিম দে এইটো হোৱাৰ পিছত দুটাই দু এটা সাধুকথা শুনাম দে।
সাধুকথা শুনালে মনে মনে থাকিব লাগিব।
তই কিবা কই থাকিবি মাজে মাজে ময়ো কিবা কই থাকিম দে।
সাধুকথা
মানে বনাম দে তই তই ধৰ এক লাইন বনালি মই এ
গেম খেলাৰ দৰে এই খেলা খেলাৰ দৰে
কৰ এইবাৰ
অ' দে।